হেল্ল'। হেল্ল' অঁ' শুনা পাইছা নাই?
শুনিছো শুনিছো অঁ'।
অঁ' কি কৰিছা?
এইয়া তোমাৰ গছৰ তলতে বহি আছো ইমান গৰম উঠিছে।
উমঁ' তাকে, গৰমটো বহুত বেছি অ' তাৰমানে তাকে এতিয়া কাৰেণ্টো গুচি গ'ল। তাকে, আমাৰ ঘৰততো একেবাৰে থাকিবই নোৱাৰোঁ বহুত গৰম।
গৰম গৰম হয়।
তাকে, বাকী ভাত পানী খালা নাই!
উমঁ' ভাত পানী খালো বাৰু দেই।
উমঁ' কিহে খালা?
এইয়া তোমাৰ দালি তাৰ পিছত অমলেট বনাইছিলে তেনেকেই খালো।
আচ্ছা-আচ্ছা'। তাকে, বাকী খবৰ খাতি কোৱাচোন?
খবৰ খাতি এয়া ভালেই আৰু। তোমাৰ ভাল নে?
উমঁ' মোৰো ভালেই ভালে বাৰু দেই।
অঁ।
তাকে আজি ইমান দিনৰ মূৰত ফোন কৰিছা।
উমঁ'। এইয়া এ তেনেকুৱাই, ব্যস্ত মানে তোমাৰ ঘৰতে অকমান লাগি আছিলো কাম কাজত। মানে কি হ'ল এই মাহ, খেতি পথাৰৰ দিন যে, তোমাৰ ক ককাহঁত, মাহঁত চ'ব পথাৰলৈ গুচি যায় তাৰপৰা ঘৰত অকলেহে আৰু মই।
অঁ' তাকে এতিয়া খেতি বাতি কৰি আছে মানে।
উমঁ' খেতি বাতিত লাগিছে আৰু যা-যোগাৰ কৰিছে। এ সেইকাৰণে বোলো ব্যস্ত হৈ আছো তোমালৈ ফোন-চোনো কৰিবলৈ পোৱা নাই তাৰ পৰা মানে কি হ'ল আজিৰ ৱে যোৱা নাই মানে মাহত। তাৰ পৰা মই বোলো আজি অকণ আজৰি পাইছো ফোন এটা কৰো খবৰ খাতি লওঁ তাৰপিছত ধৰা এ কথা দুটামানো পাতিবলগীয়া আছিলে আচলতে তোমাৰ লগত
অ অ তাকে কি কথা বা
কি কথা মানে ধৰা বিষয়টো একেবাৰে নৰ্মেল বুলি কব লাগিব দেই কাৰণ চোৱা আজিকালি কি হৈছে আমাৰ ল'ৰা ছোৱালী বিলাকে এ কি হয় সিহতি ধৰা স্কুলতো সিহঁতি পঢ়ে স্কুললৈ যায়েই সিহঁতে স্কুলৰ কিতাপ কেইখনৰ বাহিৰে মানে বেলেগ কিতাপ আচলতে চিনি নাপায় আচলতে কি হয় সিহঁতে কি কৰে স্কুল যাব আৰু আজিকালি কি হয় স্কুল বিলাকো দেৰিলৈকে পঢ়োৱা মেলা কৰে যে তাৰপিছত স্কুলৰ পৰা আহি পাই সিহঁতি লাহেকে ভাত পানী খাব খাই বৈ ধৰা লাহেকে ৰেচ লবলৈ লৈ কি কৰে মোবাইল টো উলিয়াই লৈ তাত বিভিন্ন ধৰণৰ ফানী ভিডিঅ' গেম খেলা ভিডিঅ' জিত মানে ইউটিউব ইনষ্টা এইবিলাক উলিয়াব উলিয়াই পেলাই সিহঁ কি কৰে একদম সময় নষ্ট কৰাৰ লগে লগে নিজৰ কি হয় নিজৰ স্বাস্থ্য সটো নষ্ট কৰে দিনটো তেনেকে পেট পেলাই বিচনাত পৰি থাকে কিন্তু সিহঁতি কি কৰে এটা কথা সিহঁতি বুজি নাপায় যে আমাৰ এই মানে ধৰা এইটো যুগত আচলতে কিছুমান বাহিৰা কথা আছে বুলি সিহঁতি মানে গম নাপায়
গমেই নাপায় অ
বাহিৰা কিতাপ মানে ধৰা কেনেকুৱা কথা আমি যে যেতিয়া সৰু আছিলো মই বিশেষকে মই যেতিয়া সৰু আছিলো দেই মই কিন্তু ধৰা স্কুলৰ কিতাপ পঢ়াৰ বাহিৰেও মানে বহুত বাহিৰা কিতাপ পঢ়িছিলো
অঁ এই সেইটো সময়ত ময়ো পঢ়িছিলোঁ গম পাইছা নাই ময়ো তোমাৰ আগতে বাহিৰা কিতাপবিলাক খুব পঢ়োঁ
উম আচলতে কি হয় সেই বাহিৰা কিতাপ বিলাক পঢ়াৰ এটা আমেজ আছে সেইটো আমেজ চবে ল'ব নোৱাৰে মানে কি হয় এতিয়া কিতাপৰ কথাটো বাদ দিওঁ বাৰু দেই কিতাপটোতো নপঢ়ে আ সাধু কথা যে আমাৰ এতিয়া ধৰা বিভিন্ন সাধু কথাবোৰ সেই কিতাপ আছে আৰু কি হয় আমি যেতিয়া সৰু আছিলো তেতিয়া আমাৰ ককাহঁতে বা আইতাহঁতে কি কৰে এ আমি খোৱা টাইমত বা ভাত খাই উঠাৰ সময়ত গধূলা যেতিয়া ককাহঁতৰ লগত আমি চবেই বহোঁ ককাহঁতে আমাক বিভিন্ন ধৰণৰ সাধু কথা শিকায় মানে শুনোৱাই আচলতে এই সাধু বিলাক কি হয় সেইবিলাকতো এটা বাহিৰা কিতাপৰে জ্ঞান সাধু বোৰ আৰু এই বাহিৰা কিতাপবোৰ যেতিয়া আমি পঢ়িম বা শুনিম তেতিয়া আমাৰ কি হয় কিছুমান জ্ঞান বাঢ়ে আছে আচলতে নৈতিক বোথ আমাৰ বৃদ্ধি হয় কাৰণ সেই এটা এটা সাধুকথাত এটা এটা নৈতিক কথা তাত লিখা থাকে মানে এটা নৈতিক শিক্ষা আচলতে সেই শিক্ষা বিলাক হয় হয় যেতিয়া আমাক ককাহঁতে সাধুটো শুনাব শুনাৰ পিছত আমাক সোধে লাষ্টত যে তুমি কি বুজি পালা আচলতে তেতিয়া আমি সৰু থাকো যিহেতু আমি আচলতে সেই কাহিনীটো এটা মানে ধৰা আমেজ হিচাপে লওঁ ফূৰ্তি হিচাপে লওঁ কিন্তু ককাহঁত আমাক শেষত কয় যে এই কাহিনীটোৰ অৰ্থ হ'ল এনেকুৱা বা ধৰা এনেকুৱা এনেকুৱা ধৰণৰ কথা তুমি কেতিয়াও বেছি লোভ কৰিব নালাগে বা ধৰা তুমি ডাঙৰক সন্মান কৰিব লাগে, সেই-সেইবোৰ আচলতে সেইবোৰ এটা এটা নীতি শিক্ষ আৰু কি হয় যেতিয়া তুমি সেই সাধু কথাবোৰ পঢ়িবা তেতিয়া তোমাৰ নীতি শিক্ষা শিক্ষা বহাৰ লগে লগে কি হয়? তুমাৰ ব্যয়ৱহাৰটো দিনে দিনে ভাল হৈ আহে। মানে ধৰা তোমাৰ ডাঙৰ লগত কেনেকে কথা পাতিব লাগে বা ডাঙৰক কেনেদৰে সন্মান কৰিব লাগে সেই কথাবোৰ তুমি বুজি পোৱা হোৱা আৰু লগতে কি হয় আমাৰ বিভিন্ন ডাঙৰ ডাঙৰ লোকসকলে বিভিন্ন কিতাপ লিখি থৈ গৈছে হয় নে নহয়? তেওঁলোকৰ আচলতে যি ডেইলি ৰুটিন হিচাপে তেওঁলোকে কিতাপবোৰ লিখিছিলে
উম।
সেই কিতাপবোৰ এতিয়া আমাৰ মাজলৈ কি হৈ ওলাই আহিছে আত্মজীৱনী।
আত্মজীৱনী হয়।
হয় সেই ডাঙৰ ডাঙৰ লোকসকলৰ যেতিয়া আত্মজীৱনী এখন আমি পঢ়িম তেতিয়া আমি বুজি পাম যে ইমান ডাঙৰ লোক এজ আচলতে তেওঁলোকৰ আৰম্ভণিটো কেনেকুৱা আছিলে তেওঁলোক কি আছিলে ধৰা সেই কিতাপখন যেতিয়া আমি পঢ়িম বুজি পাম যে ইমান এজন ডাঙৰ লোক, গোটেই বিশ্বত তেওঁৰ নাম খ্যাত মানে তেওঁৰ একদম বিখ্যাত মানুহ। কিন্তু তেওঁৰ যিটো আৰম্ভণি সেইটো এটা জিৰ' আছিলে। তেওঁ ধৰা সৰুৰ পৰাই কেনেৰে ডাঙৰ হৈছিলে, বা কেনেদৰে পঢ়িছিলে, তেওঁৰ পৰিয়ালৰ অৱস্থা কেনেকুৱা আছিলে? বা তেওঁ কেনেধৰণে গৈ এই অৱস্থাত উপনীত হৈছে সেই সকলোবোৰ কথা একদম ধুনীয়াকৈ ভাঙি-পাতি সেই কিতাপখনত লিখি থোৱা থাকে। যেতিয়া তুমি তেনেকুৱা এখন কিতাপ পঢ়িবা তেতিয়া কি হয় সেই কিতাপ খনৰ পৰা সেই ব্যক্তিজনৰ যিটো জীৱনৰ মানে মূল সেইটো বুজি পোৱাৰ লগতে কি হয় আমি তেওঁৰ পৰা ইনসপ্ৰেশ্যনো ল'ব পাৰোঁ। যে আমিও যদি এনেকে এনেদৰে এই যদি আমিও জীৱন আৰম্ভ কৰো। হয়তো আমিও এদিন এনেদৰে এজন ডাঙৰ ব্য়ক্তি হ'ব পাৰিম মানে সকলোৰ না মা হেৰিয়ৰ মুখত আমাৰ নামটো জিলিকিব। দে আচলতে কথাবোৰ এনেকুৱা তুমি বাৰু কোৱাচোন যে আমি এই বাহিৰা কিত
এই তোমাৰ মাতটো ফাটি ফাটি আহিছে গম পাইছানে?
হেল্ল'।
ভালকৈ শুনা নাই। অ এতিয়া শুনিছোঁ এতিয়া শুনিছোঁ কোৱা।
অ মানে তুমি ধৰা এই ক্ষেত্ৰত তুমি কি ক এই ক্ষেত্ৰত তুমি মানে কেনেকুৱা মন্তব্য দিবা যে আজি আজিকালি ল'ৰা ছোৱালীয়ে যে তোমাৰ কিতাপ এইবিলাক বাহিৰা কিতাপ যে অধ্যয়ন নকৰে এই ক্ষেত্ৰত তুমি কি কবা?
এ এতিয়া এতিয়া চোৱ দেই এতিয়া আমাৰ তুমি কৈছা বাহিৰা কিতাপ অধ্যয়ন নকৰে বুলি হয়ে নহয় এতিয়া সেয়ে আচলতে ইয়াৰ মূল কাৰণ হিচাপে মই ক'ম আমাৰ এতিয়া বৰ্তমান মোবাইল ফোনটো গম পাইছানে?
হয় হয়।
এতিয়া মোবাইল ফোনটোৰ কাৰণে কি হয় আজিকালি ল'ৰা ছোৱালী বিলাকে তোমাৰ সেই বাহিৰা কিতাপৰ প্ৰতি মানে আ মানে বাহিৰা কিতাপ বিলাক নপঢ়া হৈছে গ'ম পাইছা নে নাই? এতিয়া মানে সিহঁতৰ মানে মন নোযোৱা হৈ গৈছে, সিহঁতৰ মানে একো মনেই নাযায় যে বাহিৰা কিতাপ পঢ়িব লাগে বা সেইটো মানে সিহঁতে বুজিও নাপায় ইমান ভালকে।। যে বাহিৰা কিতাপ বুজিব লাগে, এতিয়া মই এতিয়া মই মোৰ কথাই গৈছো গ'ম পাইছানে! এতিয়া সেই আগৰ সময়ত আগৰ সময়ত এতিয়া মই আগতে কিমান কিতাপ পঢ়িছিলোঁ হয় নে নহয়? আগতে আগতে মই সাধু কথা পঢ়োঁ, সাধু কথা শুনো, তোমাৰ সেইবিলাকৰ পৰা নীতি শিক্ষ শিক্ষাবিলাকো ভালকৈ শুনো গম পাইছা নে নাই? সেইবিলাকৰ পৰা আগতে বহুত লাভ হয় মোৰ ভাগৰ।
হয়।
গ'ম পাইছা নে নাই? গতিকে কিন্তু এতিয়া মই যেতিয়া তোমাৰ ডাঙৰ হৈ আহিছো ডাঙৰ হৈ অহাৰ লগে লগে কি হৈছে এতিয়া তোমাৰ যিহেতু ডিজিটেল যুগ ন' এতিয়া এতিয়া ধৰি লোৱা সকলোৰে হাতে হাতে এতিয়া মোবাইল গম পাইছা নে নাই? অ' সেইটো সেইটো কাৰণে কি হৈছে এতিয়া মানে উ, আমাৰ বিলাকৰ কি হৈছে এই মোবাইলত মোবাইলত যে তোমাৰ বিভিন্ন ধৰণৰ শৰ্ট ভিডিঅ' কিবা কিবি সেইবিলাক যে থাকে সেইবিলাক চাই চাই কি হৈছে আমি মানে মোবাইলৰ প্ৰতি আসক্ত হৈ হৈ গৈ আছো বুজি পাইছ নে নাই? এতিয়া মানে ধৰি লোৱা আমি কিবা এটা তোমাৰ মানে আজৰি পালে কি হয়, আমি মোবাইলত কিবা এটা ভিডিঅ' চাওঁ। হয় নে নহয়? তোমাৰ আজৰি টাইমত আমি গেম খেলো মোবাইলতে। সেই সেইবিলাকৰ ফলত কি হৈছে মানে কিতাপ পঢ়াতকৈ সেইবিলাকৰ অনলাইনৰ নিচাৰ বিলাক বেছি মানে আজিকালি। গ'ম পাইছে নে নাই? মোবাইল ফোনৰ নিচাবিলাক বেছি হৈ গৈ আছে সেইটো মই নিজৰ ক্ষেত্ৰতে পাইছোঁ। এতিয়া মানে সেইটো কাৰণে কি হৈছে আমাৰ মোবাইল ফোনটো আমাৰ আমাক মানে দিনক দিনে কিতাপৰ পৰা দূৰলৈ লৈ লৈ গৈ লৈ গৈ আছে। গম পাইছা নে! এতিয়া আমি কিতাপ পঢ়িব লাগে কিতাপ পঢ়িলেহে আমাৰ ভাল কাৰণ, আমি কেলে কিতাপ পঢ়িব লাগে। কিতাপ পঢ়িলে প্ৰথম কথা আমাৰ যিটো মাইণ্ডটো ফ্ৰেছ হয়। গ'ম পাইছ নে নাই! আৰু আমাৰ আমি এতিয়া যিটো যিটো কনচিষ্টেঞ্চি বুলি কওঁ সেইটো আমাৰ বৃদ্ধি হয়, লগতে তোমাৰ ধৈৰ্যও বৃদ্ধি হয় গম পাইছানে নাই! কাৰণ কাৰণ, চাবাত ধৈৰ্য্য নথকা মানুহে কিতাপ পঢ়িব নোৱাৰে গম পাইছানে নাই? গতিকে আমাৰ ধৈৰ্য লাগিব। আৰু কিতাপ পঢ়িলে আৰু এটা তোমাৰ সুবিধা হয় কি গ'ম পাইছা নে নাই? আমাৰ যিটো ফকাছ ফকাছ কৰা যিটো শক্তি সেই ফকাছ কৰা শক্তিটো বহু গুণে বৃদ্ধি পায়।
উম।
গম পাইছা নে নাই? সেইকাৰণে আমি কিতাপ পঢ়িব লাগে আৰু কিতাপৰ পৰা আমাৰ শিকিবলগীয়া বহুত কথা আছে।
হয়।
এতিয়া তুমি এটা কথা বিশ্বাস কৰা নে নকৰা নেজানো। এতিয়া যে তোমাৰ এই প্ৰযুক্তিবদ্যা আমাৰ যে দেশখন যে ইমান উন্নত হৈছে। গম পাইছানে নাই! এতিয়া যে আমাৰ যুগটো যে ডিজিটেল যুগ হৈছে ইয়াৰ কিন্তু মূল কাৰণটো হৈছে কিতাপে গম পাইছা নে নাই?
হয়, কিতাপ কিতাপ।
অ', কিতাপৰ পৰাইতো মানুহে সেই জ্ঞান বিলাক লাভ কৰি আজি আমাৰ দেশখনক ইমান উন্নত কৰিব পাৰিছে হয় নে নহয়?
হয় হয়।
কাৰণ এতিয়া কিতাপৰ বি বিনে আমাৰ পৃথিৱীখন আধৰুৱা। গম পাইছা নাই আৰু কিতাপৰ পনে বিজ্ঞানো আধৰোৱা। গম পাইছানে গতিকে আমাৰ কিতাপখন হৈছে মেইন এতিয়া তোমাৰ আমাৰ। ধৰি লোৱা এতিয়া আমাৰ যিমানে আ। আধুনিক নহও আমি যিমানে আমি প্ৰযুক্তিব বিদ্যাত আগবাঢ়ি নাযাওঁ। আমি আমি যিমানে ডিজিটেল যুগত। নোখোমাও কিয় কিন্তু আমাৰ কিতাপৰ মূল্যটো কিন্তু সদায় একেই থাকে। কিতাপৰ মূল্য কেতিয়াও কমি নাযায় গম পাইছা? সেইকাৰণে মানে আমি কিতাপ কিতাপৰ আমাৰ মূল্যটো বহুত বেছি। এই তোমাৰ মাতটো শুনা নাই কিন্তু দেই মই ভালকে।
উম। হেল্ল' শুনিছানে? উম উম শুনি আছোঁ।
অ অ সেইকাৰণে কি কৰিব লাগে আমি কিতাপ পঢ়িব লাগে কিতাপ অধ্যয়ন কৰিব লাগে। আৰু এটা কি গম পাইছেনে কিতাপ যদি আমি পঢ়োঁ তেনেহ'লে কি হয় আমাৰ। আমি এতিয়া ধৰি লোৱা কিতাপ পঢ়োতে কি হয় আমি অকমান ডাঙৰকে পঢ়ো ন কিতাপটো?
অ।
আমি কিতাপ পঢ়িলে মানে আমাৰ যিটো অসমীয়া ভাষা গম পাইছ নে সেই ভাষাটো আচল। আচতে আমাৰ ভাল হয় মানে আমি অসমীয়া ভাষাটো ভালকৈ পঢ়িব পৰা হওঁ। ভালকৈ ক'ব পৰা হওঁ ভালকৈ বুজিব পৰা হওঁ। আৰু এটা কি হয় গম পাইছান আমাৰ কিতাপে কি কৰে আমাৰ। যি শব্দ ভঁৰাল সেই শব্দ ভঁৰালটো আমাৰ চহকী কৰি তোলে। মানে আমাৰ জ্ঞানৰ ভ ভঁৰালটোও বঢ়ায় গম পাইছা নাই? জ্ঞানো বঢ়ায় আৰু আমাৰ আমাৰ মনত। আমাৰ মগজুত যি শব্দ সম্ভাৰ থাকে সেই শব্দ সম্ভাৰ আমাৰ। ঠিক কৰে গম পাইছানে আৰু। অঁ আৰু আমি যিমানে তোমাৰ ভাষাট কম আমি অসমীয়া ভাষাটো যিমানে পঢ়িম। সিমানে কি হ'ব আমাৰ নিজৰ অসমীয়া ভাষাৰ স্কিলটো ডেভলপ হ'ব। গম পাইছানাই আৰু মানে তোমাৰ বহুত লাভ মানে কিতাপ পঢ়িলে কিতাপৰ আচলতে। কিতাপৰ পৰা ইমানেই তোমাৰ গুণ লাভ কৰিব পাৰি এতিয়া মই কৈ শেষ কৰিব নোৱাৰো মানে। বুজি পাইছা, গতিকে আৰু আৰু বহুত আছে তোমাৰ কি। কিতাপৰ পৰা মানে উপকাৰ আৰু বহুত আছে এতিয়া মই সেইখিনি। কৈ শেষ কৰিব নোৱাৰিম যিহেতু সময়ো আমাৰ হাতত তাকৰীয়া তাকৰীয়া গৈ আছে হয় নে নহয়?
হয় হয়।
গতিকে সেইখিনি আৰু কিতাপ আমি সকলোৱে পঢ়িব লাগে কিতাপ পঢ়িবলৈ আমি আগ। আগ্ৰহী হ'ব লাগে ম'বাইলতটো অকণমান কমকৈ চাব লাগে আৰু তেতিয়া আমি কিতাপ আমাৰ কিতাপ পঢ়িবলৈ মানে। তেয়া আমাৰ অকমান সহজ হ'ব বাকি সেইখিনিয়ে কথাখিনি আৰু। তোমাৰ তুমি কিবা ক'বা নেকি ইয়াৰ এই বিষয়ৰ ওপৰত।
উম আমি প্ৰায় খিনি কথা আলোচনা কৰিলোঁৱে।
উম।